অ নমস্কাৰ
নমস্কাৰ
অ কি কৰিছে
অ এই আছো দিয়ক এই ভাত পানী খাই উঠি অকমান বহিছো উঠি হৈ আছো
আচ্ছা আচ্ছা কিহেৰে খালে আজি ভাত
আজি তো
আমিতো বৰ মৰামিচকে খাই থাকো নহয় আজি দালি তাৰপা
এ পটলৰ লগত আলু ভাজি।
উ
আৰু পাপৰ এনেকেই খালো আৰু আজি।
নিৰামিষ হলেও ভাল। জুতি লগাই খাইছে ন।
উম। তাকেহে তেনেকে খাওঁ আৰু। কিনো কৰিব।
আপুনি নিৰামিষ ভূজি নেকি?
এতিয়া কবলৈ গলে নিৰামিষ বুজিটো বোলে মানৱ শৰীৰৰ কাৰণে দীৰ্ঘ আয়ুৰ কাৰণে সুস্থ মগজৰ কাৰণে সুস্থ দেহাৰ কাৰণে চব বেমাৰ আজাৰৰ পৰাও বাচি থাকিবৰ কাৰণে আহ আহ নিৰামিষ ভোজিটো বোলে বৰ দৰকাৰী হয়। গতিকে তেনেধৰণৰ ব্যৱস্থা হাতত তুলি লোৱা আৰু মানে ভুল নহয় বুলি মই অনুভৱ কৰিছো।
উ সেইটো হয় ঠিকেই কৈছা। আহ স আহ আপুনি গাঁৱলীয়া হয় নে চহৰীয়া হয়?
আমিতো
ক'বলৈ গ'লে গাঁৱতো ঘৰ আছে, চহৰতো ঘৰ আছে, নগৰতো থাকো এ মানে আমি ক'বলৈ গলে চবতো আমি এ এইটো থাকিব পৰা আমাৰ ক্ষমতা বা বল বল বুদ্ধি আছে। বল বুদ্ধি আছে বুলি ভাবো আৰু।
ঠিকে আছে ভালেই বাৰু এইটো থাকিলে ভাল আৰু। সকলোখিনিতে মিলি যাব পাৰি ন?
হয়। আ
মে আপুনি মানে খেতি বাতিৰ লগত মানে আ লিপ্ত হৈ পাইছে এনে আজি লই
খেতি বাতিৰ লগত মই জড়িত হৈ থকা নাই যদিও খেতি বাতি কৰাৰ কাৰণে যিখিনি আহ প্ৰয়োজনীয় বস্তু প্ৰয়োজনীয় সামগ্ৰী প্ৰয়োজনীয় আহ ব্যৱস্থা সেইখিনি হয়তো আমি আহ খেতিয়কৰ লৰা হিচাপে বা খেতিয়কৰ পুত্ৰ হিচাপে আমি সেইখিনি অধ্য ন আমাৰ যথেষ্ট আছে বুলি আমি অনুভৱ কৰো কাৰণ আহ মাটি বাৰী
আছে যেতিয়া সেইখিনি কৰ অ নিজে নকৰিলো নিজৰ হাতেদি নকৰিলো লোকৰ হাতদি কৰাবৰ কাৰণে যিখিনি আমাৰ কৌশল লাগে যিখিনি ব্যবস্থা কৰিব লাগে সেইখিনি যথেষ্ট আছে বুলি মই অনুভৱ কৰোঁ।
হয় আচ্ছা ভালেই বাৰু উ ভালে লাগিল জানি যে আপোনাৰ এইবিলাক ক্ষেত্ৰতো মানে জ্ঞান আছে।
হয়।
উম
তাতে আপোনাৰ শুনক, আমি আমি এ মাটিত খেতি কৰি। নিজৰ বাৰীৰে শাক-পাচলি খাওঁ। আৰু নিজৰ পথাৰৰে ধান চাউল খাওঁ এইটো আমাৰ এটা গৌৰৱৰ কথা কিয়নো আমি এই কিনা বা বজাৰীয়া বস্তু যিসকল পেকেটত আহে চাউল এ বা আমাৰ চালানী আহে মাছ বা চালানী আহে শাক পাচলি তেনেবোৰক হয়তো আমি বিৰত তেওঁ সেইবিলাক বস্তুৰ পৰা আমি দূৰত থাকো কাৰণ আমি যেতিয়া নিজৰ দেহা আৰু জীৱনৰ কথাতটো চিন্তা কৰো তেতিয়া হ'লে নি নিশ্চয় আমি থলুৱা খাদ্য বা নিজে আহ তৈয়াৰ কৰা নিজে বাৰত ৰোৱো নিজে খেতি কৰা ধান চাউল খোৱাৰ আমেজে বেলেগ থাকে। আহ এটা কথা মই ক'ব বিচাৰিছো এ যে আমি খেতি যিটো ছিজনত যিটো বতৰত যিটো সময়ত যিটো খেতি হয়। সেই খেতিয়ে আমি খুব কম ব কম বেছি পৰিমণৰে আমি খেতি কৰো আহ তাৰ ফলতে আমি সেইখিনি ব্যৱস্থা নিজে কৰি লোৱা নিচিনা লাগে আৰু আৰু তেনেকেই সুস্থ জীৱন আহ গঢ়িব পাৰো বুলি বা ক'ব বুলি মই ভাবো
হয় হয় আপুনি ঠিকেই কৈছে আৰু এটা কথা ক'ব বিচাৰো যে এটা যে আছে কি কয় আহ কষ্টৰ ফল সদায় মিঠা হয় বুলি সেইটো এই ক্ষেত্ৰত মানে খাটি যায় মানে ধৰি লওক আপুনি এটা ঘৰত নি যে মানে গছ ৰুই তাৰ পৰা ফলবিলাক যিমান মানে পাব যিমান মানে হেৰি হ'ব। আহ স্বাস্থ্যকৰ হব ধৰি লওক সেইবিলাক মানে বেলেগ ঠাইত মানে যে বিভিন্ন ধৰণৰ মানে আহ দ কৰে বাৰ ঠিকে আছে কিন্তু মানুহৰ বাবে হানিকাৰক হয়। সেইবিলাক খোৱাৰ ফলত বেমাৰ হয় সেয়ে তাতকে যদি আমি নি যে যদি কিছুমান অকণ অকণ হলেও ঘৰৰ বিলাকৰ হোৱাকে ন খেতি কৰি আমি খাওঁ তাৰ ফল ধৰি লওক নিশ্চয়কৈ আমাৰ দেহত পাই আৰু মই ভাবো আমাৰ দেহটো মানে যথেষ্ট মানে বেমাৰৰ পৰা হাত সাৰে সেইকাৰণে ধৰি লওক আপুনি কৈছে যে মানে আপোনালোকৰ মানে এইবিলাক সুবিধা আছে মই ভাবো আপুনি বহুত মানে ভাগ্যৱান হ'ব লাগিব যে আপুনি নিজেই কৰি খাব পাৰিছে এইবিলাক নিজৰ ঠাইত, আহ, হয় আৰু এইটো হয় মানে এটা আমাৰ ভাল স্বাস্থ্য মানে আহ বনাই ৰখাৰ বা আহ ভাল স্বাস্থ্য অথা গঢ়াৰ সেইটো এটা প্ৰধান উপায় কাৰণ ধৰি লওক এই হানিকাৰক দ্ৰব্যবিলাকৰ ফলত আমাৰ দেহটো বহুত পৰিমাণে দুৰ্বল হৈ যায় আৰু তাৰে সলনি ধৰি লওক বহুত খিনি বস্তু তো আমি ধৰি লওক বজাৰত নাপাওঁ বা আমি ভবামতে সিমান পুষ্টিকৰ হিচাপে নাপাওঁ মানে হয় ন চব খিনি মানে আহ কিছুমান শাকে ধৰি লওক কিছুমানত আহ ভালকে মানে সেই নহয় আৰু যাৰ আহ তেক কেয়াৰ নহয় সেইবাবে ধৰি লওক সেইটো মানে সিমান পুষ্টিকৰ নহয় কিন্তু ঘৰত যেতিয়া আমি আ গছ ৰুম তাৰে ফল বা হওঁক শাক পাচলি হওঁক আমি মানে নে ৰুপণ কৰিম। তেতিয়া আমি বহুত মানে গুৰুত্ব দিওঁ বুলি আমি ভাবো কাৰণ সেইবিলাক আমি ব্যৱসায় উম আ কাৰণত ব্যৱহাৰ নকৰে এইবিলাক আমি নিজৰ বাবে কৰোঁ সেয়ে ধৰি লওক আহ আ নিজৰ সম্পত্তি হিচাপেও আমি ধৰি লওক বহুত মানে মৰমত ৰাখোঁ পানী দিওঁ এনেকে ধৰি লওক হয় আকৌ ৰাসায়নিক এনেকে দ্ৰব্য ব্যৱহাৰ নকৰাকৈয়ে বহুত খিনি ভাল আহ শস্য শস্য আমি উৎপাদন কৰিব পাৰোঁ আৰু সেইবিলাকে ধৰি লওক আমাৰ শৰীৰত বহুত খিনি মানে আ অৱদান আগবঢ়াই বুলি মই ভাবো আপুনি বাৰু মানে সেউজীয়া শাক পাচলি কি কি ভাল পায় খাই
সেউজীয়া শাক পাচলি বুলি ক'লে এ আমি প্ৰথমতে সেউজীয়া শাক পাচলি কোৱাৰে যোগ্য আ কাৰণ সঞ্চাৰ বা বৈজ্ঞানৰ দিশেদিও যদি মানৱ দেহাটো আমি চালি জাৰি চাওঁ বা বৈজ্ঞানিক এ বি এ কথাৰে যদি আমি নিজৰ দেহাটোক একবাৰ যদি পৰীক্ষা কৰি চাওঁ তেতিয়াহ'লে আমি জানিম যে আমাৰ দেহাত কি আহাৰৰ প্ৰয়োজন আছে বা কি আহাৰ খালে আমাৰ দেহাটো নিৰোগী হৈ থাকিব। সেইটো বিজ্ঞানে কিন্তু বহুত ভালকে লিখি থৈ গৈছে। যিসকল ব্যক্তিয়ে এ নিজৰ শৰীৰৰ বিষয়ে যদি ভালকে অধ্যয়ন কৰিছে তেতিয়াহ'লে তেওঁ নিশ্চয় সেই কথাবিলাক আহ জানিছে ছে আৰু মোৰ ভাল পোৱা ক'বলৈ গ'লে আহ প্ৰত্যেকটো সাচতে মানে প্ৰত্যেকটো সাজতে মই আহ সেউজীয়া শাক পাচলি এ এবিধ হ'লেও ৰাখিম মানে কাৰণ হ'ল সেউজীয়া শাক পাচলিত যিমান প্ৰ'টিন থাকে। যিমান খিনি আমি গুণ গুণ থাকে সেই গুণটো হয়তো আমি আহ তেনেকুৱা বিভিন্ন ধৰণৰ কিনি অনা বা দালি মগু বা এনেকুৱা শুকান জাতীয় আহ খাদ্যৰ ওপৰত আমি ইমানকে নাপাবও পাৰোঁ চব বিধৰ প্ৰ'টিন বা চব বিধৰ শক্তিটো আমাক আমাৰ দেহাত খুব প্ৰয়োজনীয় হয় তথাপিতো চবটোকো খাব লাগিব অহ গতিকে চবটো খাব লাগিব বুলিয়েই যে প্ৰত্যেকটো সাঁচতে সেউজীয়া শাক পাচলি থকাটো খুব দৰকাৰী হয় মানৱ জীৱনৰ কাৰণে
উম হোম হোম, উমহ ঠিকেই কৈছে আপুনি উম
মই জনাত আজি যদি কঙ পৃথিৱীৰ বহুত খিনি মানুহে মানে শতকৰা নব্বৈঅৰ পৰা পঞ্চান্নব্বৈ অলৈ
সেইবিলাক মানুহে কিন্তু নিজৰ খাদ্য তালিকাটোকে বেছিকে ভালকৈ বনাই লব নেজানে কাৰণ তেওঁলোকৰ ওপৰত বহুত আছে শিক্ষা আছে দীক্ষা আছে কিন্তু খাদ্য তালিকা প্ৰস্তুত কৰাটো চবৰ কাৰণে আ হাতৰ মুঠিত নহয় বুলি মই ভাবো কাৰণ
উম, হম।
সেইকাৰণেই মানৱৰ দেহাত আজি বহুত চিন্তন ওলাইছে। বা ৰোগৰ আ বীজাণু ওলাইছে বীজাণু উৎপন্ন হৈছে। গতিকে সেই দিশত চাবলৈ গলে নিজৰ দেহাটো সুস্থ কৰি ৰাখিবৰ কাৰণে যিখিনি কাম যিখিনি কাৰ্য অৱলম্বন কৰিব লাগে যিখিনি খাদ্য খাব লাগে যিখিনি খাদ্যয প্ৰস্তুত কৰি নিজে বনাই কৰি খাব পাৰা হ'ব লাগে। আৰু খোৱাৰ খাদ্যৰ তালিকাটো সম্পূৰ্ণভাৱে নিকা হিচাপে এ যিজনে ভালকে বনাই ৰাখিব পাৰিছে তেওঁ সময়মতে কাম কৰিছে সময়মতে এক্সাৰচাইজ কৰিছে সময়মতে আ যোগাসন কৰিছে সময়মতে আ ভগৱানক চিন্তন কৰিছে সময়মতে কাম কৰিছে সময়মতে অ পিচ গৈছে সময়মতে আ বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈছে। তেওঁ বিলাকেহে
এজন প্ৰকৃততে সুস্থ মানৱ আৰু সুস্থ দেহাৰ গৰাকী হব পাৰে বুলি আ মই ভাবো আৰু।
আৰু এটা কথা আপুনি মানে গুৰুত্ব দিছে নে মই নাজানো কিন্তু আমাৰ বৰ্তমানৰ সময় ময়তকে ন আগৰ দিনৰ মানু্হ বিলাক মানে বেছি স্বাস্থ্যবান আছিল, মানে ম মই ভাবো এইটোৰ কাৰণ হ'ল যে আজিকালি আমি ৰাস ৰসায়ন মানে দ্ৰব্য ব্যৱহাৰ কৰোঁ ন বহুত বেছিভাগ খাদ্য সামগ্ৰী আমি নিজে মানে উৎপাদ দন নকৰো বাহিৰৰ পৰা খাওঁ। আৰু লে আৰু ধৰি লওক আ মানে সেয়ে আৰু মানে সেইবিলাকৰ ফলত আগতেতো তেওঁলোক লোকৰ এইবিলাক বস্তু নাছিল আৰু এইবিলাকে তেওঁলোক একদম মানে - মানে আ প্ৰাকৃতিক ভাৱে গজোৱা মানে গজিত দিছিলে। আ গছ সেইবিলাক শাক পাচলি হওক বা ফল মূলে হওক। সেইবিলাক মানে তেওঁলোকে মানে আ খাইছিলে চ' সেইকাৰণে ভাবো তেওঁলোক আ বহুত বছৰলৈ জীয়াই